হেল্ল'।
হেল্ল'।
হেল্ল'। কি কৰিছা।
ঊম না
ময়ো আছোঁ এনেই। চাহ খালা?
তুমি খালা নে নাই?
নাই ৰ'বা, খাম হে।
অ'। বাকী কি খবৰ?
আছোঁ, আছোঁ ঠিকে। তোমাৰ কোৱা?
অ'।
পঢ়া-শুনা কেনেকুৱা চলিছে?
পঢ়া-শুনা কি ক'বা আৰু মানে এইবাৰ বহুত টান পাইছোঁ।
হয় নেকি?
ঊম, মেজৰ চাবজেক্টটো অকনমান টান লাগিছে। আৰু কলেজৰ মানে ক্লাছত প্ৰফেচাৰবোৰে বহুত স্পীডত বুজাই দিয়ে ন'।
ঊম।
তাতে ঠিকে মনত থাকে ঘৰলৈ অহাৰ পিছত পাহৰি যাওঁ। তোমাৰ কোৱা?
অ'। মোৰো ঠিকেই বাৰু আমাৰো এইবাৰ অলপ মানে টান হৈছে মেজৰৰ ক্লাছ তিনটা তিনটা। বাকী তই যদি বেছি টান পোৱা তেনেহলে অনলাইনতে চাব পাৰচোন ঘৰত আহি পিনে যদি কলেজত শিকোৱাবোৰ আহি কিনে মনত নাথাকে, বা ইউটিউব বিভিন্ন এডুকেশ্যন হেইত চাব পৰা দেখোন প্লেটফৰ্মত।
উম মই নোচোৱাকৈ থকা নাই চাইছো কিন্তু মানে কি অনলাইনত পঢ়িলে মানে মোবাইলটোত পঢ়িলে মানে কি হা, কম্পিউটাৰ বা মোবাইলটো হাতত ল'লে দচ মিনিটমান পঢ়াৰ পিছত, ইনচাগ্ৰাম ৰিলচলৈ গুচি যাওঁ।
উম, মোৰো সেই একেই।
এটা ৰিল চাওঁতে চাওঁতে এঘণ্টা-দুঘণ্টা পাৰ হৈ যায়, গমে নাপাওঁ তাৰপিছত তেনেকে থাকি যায় আৰু পঢ়া।
উম। অ', সেইটো মানে অকল তোৰে নহয়, চবৰে সমস্যা দে সেইটো মোৰো মানে ফোনটোত যদি কিবা চাবৰ কাৰণে ওলাই লওঁ, তেনেহ'লে যাই যাই ইন টাগ্ৰাম চাও বা কিবা নতিফিকেচনে আহিল, তেনেকে মানে যোৱা চোৱা যায় আৰু, এইটোয়ে বৰ্তমান ডাঙৰ সমস্যা। ফোনটোত মানে ইমান ধৰণৰ এপছ আছে যে মানে ভালদৰে তই মনতো লগাবই নোৱাৰো কি চাই আছ' সেইটোৰ ওপৰত। কিন্তু
তাকে।
অনলাইনতে ডাঙৰ সুবিধাও আছে, যিটো আমি মানে নিজে বুজি পাব লাগিব দেচোন। কলেজৰ ক্লাছ ৰুমত ধৰ তই কিবা এটা পইন্ট বুজি নাপালি, প্লি সেই প্ৰফেচাৰক আকৌ সুধিবলৈ লাজ কৰিলি বা টাইম নাথাকিল। তেতিয়া তই অনলাইনত সেই একেতো ভুদৰিকে যদি আহি কিনে চাৱ তেনেহ'লে সেইটোকে বাৰে বাৰে তই যিমান মন যিমান বাৰ বুজি নাপালেতো সেইটোকে চাব পাৰ ঘূৰাই পকাই কিনে। তাতেতো কোনেও তোক একো ক'ব নোৱাৰে বা তোৰ লাজো নালাগে দেচোন।
সেইটো সঁচা কিন্তু মানে কি কলেজত ক্লাছত বহুত ছাত্ৰ ছাত্ৰী থাকে আৰু অ', চবে মানে আছুতীয়াকৈ বেলেগ বেলেগকে বুজি পায় তাৰপিছত তাৰে মাজত সুধিব ভালো নালাগে আৰু চবে বুজি পায় আৰু মোক আৰু এক্সট্ৰাকে বুজাই দিবনে। আৰু মানে উম চিলেবাছ যিমান দীঘল চিলেবাছ এইবাৰ ন মোৰ আৰু দুখনকে পেপাৰ মেজৰৰ। তাকে কি কৰো ভাবি আছো।
সেইটোয়ে তইতো একেবাৰে ঠিক কথাবোৰে কৈছো সেইকাৰণে ময়ো কওঁ যে কেৱল এটাৰ ওপৰত নিৰ্ভৰ কৰিলে নহ'ব অনলাইন আৰু অফলাইন দুয়টাকে মানে মিলাই চলিব লাগিব। তই অকল যে মানে কলেজতো যে ভালকে শিকিব পাৰিবি সেই টো ভাবিও লাভ বা অনলাইনৰ পৰাও যে মানে পুৰা একদম মনোযোগ দি শিক শিকিব পাৰিবি সেইটো মানে ভাবিব নোৱাৰো দুটাতে মানে তই মিলাই চলিব লাগিব আৰু তেনেকে। যিহেতু মানে কলেজৰ ক্লাছো খতি কৰিব নালাগে তালৈ গৈ লগৰ বোৰক লগ পাবি বা লেকচাৰখিনিতো তো শুনিবই লাগিব দেচোন মানে তাত ইমপৰ্টেন্স পইন্টচবিলাকো টিচাৰবিলাকে কৈ দিয়ে। তাৰপিছত যিবোৰ টপিক বা একজামৰ কুৱেশন বুজাত তই টান পাবি সেইবোৰ ঘৰত আহি ইন্টাৰনেটত তেনেকে মানে লেকচাৰত যেনেকে কয় অলপমান ইম্পৰ্টেন্স পইণ্ট বুজি কিনে তই কৈ দিলেই হ'ল চাত জিপিটি বা যিহতে হওঁক তেনেকে।
এনেই কিন্তু উম সেই ক্লাছত পঢ়ি বেয়া নালাগে ক্লাছত ভালে লাগে ক্লাছৰ সময়ত বুজি পাওঁ। ঘৰত অহাৰ পিছত পাহৰি যাওঁ আৰু। কিন্তু মানে কি জানা ক্লাছৰ ক্লাছত যেনেকে পঢ়ে তাতকে অ', অনলাইনত পঢ়িলে সিমান এটা ভাল নালাগে বৰিং লাগে কিবা।
অ', সেইটোতো হয়ে বাৰু তই ধৰি ল কলেজত যায় কিনে তেনেকে লগৰ লগত মানে ভালদৰে একজাম এ এটা এখন বেঞ্চত বহি কিনে তেনেদৰে মানে বুজাৰ দৰে ভাল আৰু হ'বই নোৱাৰে কাৰণ মোবাইলতো তেনেকে মোবাইল বা লেপটপত তই এটা ঠাইতে এনেকে বহি কিনে ইমান দেৰি আৰু মানে স্ক্ৰীনখনত ইমান চাই থাকিব নোৱাৰি আৰু তই যদি কিবা বুজি ও নাপাওঁ তেনেকে মানে নোৱাৰি। কিন্তু কলেজত গ'লে তই যিমান লেকচাৰ বৰিং হ'লে মানে কিবা ভাল লাগে আৰু তেনেকে কলেজত যায় পিনে।
তাকে ইণ্টাৰনেটত মানে ইণ্টাৰনেট ব্যৱহাৰ কৰিলে আৰু মোবাইলটো ল'লো হাতত। তাৰ পিছত আৰু বেলেগত ইনষ্টা ৰিলচ এইবোৰ চাওঁতে গুচি যায় এতিয়া তাকে। কি ভাগ কৰোঁ ভাবি আছোঁ।
অ', সেইটোতো বাৰু চবৰে দেচোন এতিয়া মই তোক কলে কি হ'ব। কিন্তু তই এটা কাম কৰিব পাৰ যেতিয়া মানে তই অনলাইনত কিবা চাব খোজো। তে পঢ়িব খোজা তেতিয়া তোৰ ফোনৰ দি ৱৰ্ক বা ফকাছ মুঠ অন কৰি ল'বি যাতে মানে তোৰ নোট নটিফিকেচন আহিলেও বা কিবা মনটো- আন এপছট গুচি নাযায়, ইনষ্টাগ্ৰাম বা হোৱাটছএপৰ নটিফিকেচন স্ক্ৰীন যাতে তোৰ না মানে- নটিফিকেচনৰ ডাটাটো অফ কৰি থৈ দিয়া আৰু পৰ্মোট- টোৰ টেকনিক ব্যৱহাৰ কৰিব পাৰা মানে, পঁচিশ মিনিট একদম মন দি পঢ়িবি, - তাৰপিছত আৰু পাঁচ মিনিটৰ অলমান ব্ৰেক ল'বি আৰু তই মানে সেইখিনি ব্ৰেক টাইমতে তই যি কৰ। তেনেকে অলমান পঢ়িলে মানে অনলাইনত পাৰি আৰু যে- মানে একেৰাহে তই বহুত সময় তেনেকে নোৱাৰো আৰু, অলপ অলপ ৰৈ ৰৈ তেনেকে পঢ়িব লাগিব। তয় অলপ- পাঁচ মিনিট মান ৰেষ্ট লৈ পানী খা বা খোজ কঢ়া যি কৰা, - এনেকৈ কৰিলে মানে তোৰ বেছি মাইডত ষ্ট্ৰেচ নপৰে আৰু মানে বুজা- বুজা পৰা যেন নালাগে আৰু।
ঠিকেই আইডিয়া দিছো আৰু মই মানে এই টেকনিকটো ভবাই নাছিলো আগতে পঁচিছ মিনিট মান পঢ়ি- পাঁচ মিনিট মান-
উম'
ব্ৰেক ভাবিও সহজ লাগিছে, মই আজিৰ পৰাই ট্ৰাই কৰি চাম।
অঁ' ট্ৰাই কৰি চাবি, এইটো মইও বাৰু ট্ৰাই কৰো আজিকালি মানে- যিহেতু ফোনটো চাব ললেটো বিভিন্ন এপচৰ নটিফিকেশচনৰ ওপৰত বাঢ়ি উঠে, গতিকে- মনটো মানে একে ঠাইতে নাথাকে, তোৰ কিবা চাব গ'লে মানে লাষ্টত কিবাহে চোৱা যায়। সেইকাৰণে ময়ো এইটো কৰো, তইও কৰি চাবিচোন কাম দিব দে।
উম' কৰি চাম, আজিকালি আৰু কি আৰু গোটেই- হোৱাটছএপৰ গ্ৰুপ চুপ কলেজৰ গ্ৰুপ চুপ চব মোবাইলটে ন তো মোবাইল- টো নহ'লে মানে নচলেই, পঢ়াৰ ক্ষেত্ৰত লাগিবই আৰু মোবাইলটো।
সেইটোতো তোৰ মেইনে আৰু আমি যোন দিনাৰ পৰা কলেজত এডমিচন লৈছো সেইদিনাৰ পৰা- এটা নতুন নতুন গ্ৰুপত এডে হৈ আছো, তোৰ- কিমান বেলেগ বেলেগ টাইপৰ গ্ৰুপ এটাত যদি তোৰ কিবা কম্পিটিচনৰ কথা এটাত কিবা। নোটছৰ, এটাত ক্লাছ হ'বনে নাই। এ বহুত আৰু মানে- আজিকালিতো টিচাৰবোৰো এই হোৱাটছএপ গ্ৰুপ বা এইবোৰৰ ওপৰতে নিৰ্ভৰ কৰি- চলে, অনলাইনে দিয়ে সব আৰু মানে তোৰ অফলাইন সিমান কষ্ট কৰিব নোখোজে।
তাকে আৰু আমাৰো প্ৰত্যেকজন টিচাৰৰ ডিপাৰ্টমেন্টৰ বেলেগ বেলেগকৈ গ্ৰুপ- আছে প্ৰতিজন টিচাৰৰে, বহুত- গ্ৰুপ হৈ গৈছে একদম মোবাইলটো কেতিয়াবা বহুত হেং মাৰে।
সেইয়া আৰু কি কৰিবি, যিহেতু বৰ্তমান যুগটোৱে মানে- ডিজিটেল হৈ গৈছে, ডিজিটেল প্লেটফৰ্ম অনলাইন। গতিকে চব- আজিকালিটো তোৰ ফৰ্ম ফিলাপৰ পৰা তোৰ বিভিন্ন কাম চব ফোন- টো দিয়ে হয় বা লেপটপ দি হয়, তোৰ কৰবাত যাব লগা হ'লে বা ফৰ্ম ফিলাপ- কৰিব হ'লে, টিকেট কাটিব হ'লে- তোৰ বিভিন্ন আৰু মানে সকলোতো ফোনটো নহ'লে মানে একো নহয়েই। ফোনটোতে তয় মানে কিছুমান মানুহৰ মানে, - ৰাতিপুৱা উঠাৰ পৰা শুৱালৈকে ফোন লেপটপত লাগি থাকে টেই যায় দিনটো। মানে স্ক্ৰীনৰ সন্মুখত বহি থাক, তোৰ মানে- পইচা ইনকাম কৰিব হ'লেও তেনেকে স্ক্ৰীণৰ সন্মুখত বহি কিনে কৰ বা যি কৰবাত যাব লগ- লগা হ'লেও, ফৰ্ম ফিলাপ কৰিব লগা হ'লেও সেইবোৰে আৰু।
তাকেই তয় একদম ঠিক কথাই কৈছ, মানে মোবাইলটো নহ'লে নচলেই আজিকালি।
উম, এতিয়া যদি তই একজামৰ আগত মানে এনেকে ভালদৰে পঢ়িব নোৱাৰা কলেজত গ'লেও যদি তেনেকে বুজি নাপাবা, অনলাইনত চালেও যদি তই মানে বেলেগত মনটো গুচি যায়, তেনেহ'লে তো একজামৰ আগত তোৰ বহুত মানে দিগদাৰ হৈ যাব। গতিকে এতিয়াৰ পৰাই কৰিবি যিটো মই কৈছো, নহ'লে আ পিছলে প্ৰব্লেম হৈ যাব আৰু যিহেতু একজাম বোৰ সোনকালে আহে ন'।
উম, হয় ঠিকেই কৈছা দে, মই এতিয়াৰ পৰা আৰু সময় চময় নষ্ট কৰা বাদ দিব লাগিব।
পঢ়াত মনোযোগ দিব লাগিব।
উম, হয় হয়।
পেপাৰবোৰো আজিকালি বৰ টান হৈছে নহয়, এখন মেজৰৰে আমাৰ দুখনমান পেপাৰ।
অ', তেনেকুৱাটো আমাৰো হৈছে, আৰু মানে কি হয় তোমাৰ ভালদৰে কলেজতো ক্লাছ বোৰ বেছি দিন নহয় ন', এইবোৰ কিবা কিবি পাতো তেই গুচি যায়, তেনেকে ক্লাছ নহয়, পিছত একজাম পাতি দিয়াই প্ৰব্লেমটো আমাৰে হয়। আগৰ দিনত মোবাইলত চিলেবাচখন মাৰি দিও তেনেকেই যি কুৱেশ্যন পাৰো তেনেকে লিখি থৈ আহো আৰু। মোৰতো তেনেকুৱাই হৈছে।
মোৰো একেই হৈছে, যোৱাবাৰ পৰীক্ষাত মোৰ ইমান এটা ভাল নহ'ল, তেনেকেই মোবাইলত চাই পঢ়ি মেলি পৰীক্ষা দিব গ'লো তথাপিতো এখন পৰীক্ষা ভাল নহলেই।
অ', সেইয়ে আৰু কি কবা? বৰ্তমান মানে টিচাৰ বোৰেও সিমান এটা গুৰুত্ব নিদিয়ে, যে সিহঁতে অনলাইনত সিহঁতৰো সেইটোৱে মাইন যে সিহঁত অনলাইন বা চাত জি পিটিত মাৰি দিলে আহি যাব, তেনেকে মানে ভাবি থৈ দিয়ে, কিন্তু পিছত আৰু আমি যদি লিখোঁ তেনেকে তাৰ পৰা, তেতিয়া আৰু মাৰ্কচ ইমান নিদিয়ে।
অঁ। মানে আজিকালি মোবাইলটো নহলে একো নচলেই, চব মোবাইলৰে হৈ গৈছে।
উম, সেইটোৱে আৰু কি কবা।
বাৰু ভাল লাগিল তোমাৰ লগত কথা পাতি।
অ', তাকেতো ট্ৰাই কৰিবিচোন যি কৈছো, তাকে ভাল হ'ব দে।
অ', মই পঢ়ো, তুমি পঢ়ি আছা নে?
অ', মইয়ো পঢ়িব লওঁ আৰু এতিয়া চাহ একাপ খাই।
অ', দে পিছত কথা পাতিম।
অ', ঠিক আছে দে, পিছত সময় পালে আৰু ফোন কৰিম।
অ', ঠিক আছে।